ন
আহ কি কৰি আছা?
এ এনেই আছো ৰবা তুমি
ময়ো এনেই আছো ৰবা দিনটোতো গৰম দি আছিল এতিয়া অলপ ঠাণ্ডা পৰিছে তাকে অলপমান বাহিৰতে তোমাৰ এনে খোজ দি আছো অলপমান
অ তাকে আজি বহুত গৰম আছিল দিয়া মানে গৰমতো সহ্য কৰিব নোৱাৰা গৰম আছিল আজি।
হয় দিয়া বাকী চাহপানী খালা নেকি?
চাহ পানী খোৱা নাই ৰ'বা তুমই খালানে নাই?
নহয় খোৱা নাই ৰিবা এই গৰমত খাব মন নাযায় নহয়। বাকী আজিতো তোমাৰ মই মানে অলপমান মোবাইল ফোনৰ পৰা দূৰতে আছো দিয়াচোন জান নাই গৰম গৰমৰ দিনত আৰু মোবাইলতটো গৰম হৈ থাকে নহয় একেবাৰে চুবই নোৱাৰি। ত মানে মই এনে আৰু তোমাৰ ভাবি আছিলো আৰু বৰ্তমান এটা কথা। কথা ত' তুমি যদি ব্যস্ত নাই তেনেহলে আমি এই বিষয়ে যদি তুমি বিচাৰা আৰু কথা পাতিব পাৰো। অলপমান।
অ অ নিশ্চয় নিশ্চয় কোৱাচোন কি কথা মইয়ো। মোৰ মতামতটো তোমাক দিব পাৰিম।
ত মানে মই মানে এনে জানাই তোমাৰ মোবাইলতটো নহলে বহুত কথা মন আহে ন মোবাইলটো যেতিয়া তুমি নোচোৱা, ত তেতিয়া মই মানে ভাবি আছিলো আজিকালি ধৰা এইটো মোবাইলৰ কথাই যিটো কওঁ আমি, মবাইল এটা চলিবৰ কাৰণে তোমাৰ, আমি ৰিচাৰ্জ কাৰমাৰ পইচা ল ত মানে সকলো ক্ষেত্ৰত এনেকোঁৱা হৈ যে পইচা লাগে ন পইচা নহলে তুমি একো বস্তু তুমি কিনিব নোৱাৰা খাব নোৱাৰা। লব নোৱাৰা সেনেকুৱা ধৰণৰ ত' তুমি কি ভাবা তুমি এইটো কেতিয়াবা অনুভৱ কৰিছা। পইচা নহলে তুমি মানে এই জীৱনত একো কৰিবই নোৱাৰা বা তি ক মন পন্দৰ কাম সেইবোৰো কৰিব নোৱাৰা বা যিবিলাক ইচ্ছা অনুযায়ী কাম কৰিব বিচাৰি আছা তুমি সেইটো হ'ব নোৱাৰে সেনেকুৱা ধৰণৰ কেতিয়াবা ভাব চিন্ত। চিন্তা তোমাৰ মনত আহে নে?
আহে নহা নহয় কিন্তু মানে এই ধৰি লোৱা আমাৰ যিটো দৈনন্দিন জীৱনত পইচা। যিটো প্ৰভাৱ পৰিছে আৰু মানুহৰ মাজত যিটো মানৱীয়তা মানুহৰ নোহোৱাই হৈছে পইচা সেই পইচাটো কিন্তু এটা সময়ত মানে ইমান এটা গুৰুত্ব নাছিল কিন্তু বৰ্তমান সময়ত তোমাৰ পইচাৰ ইমান গুৰুত্ব আহি পৰিছে মানে পইচাটো নোহোৱাকে তোমাৰ একোৱেইে নহয় তুমি কলাই আমাৰ প্ৰত্যেক মাহে ৰিচাৰ্জ লাগে সেই ৰিচাৰ্জটো তোমাৰ অ ভৰাবলৈ তোমাৰ মাহে মাহে পইচাটো আমি ইনকাম কৰিব লাগিব নহলে তোমাৰ ধৰি লোৱা কিতাপ নহলে আমি ঘৰতে খুজিব লাগিব সেইটোৰ পৰা বছৰত কিমান টকা যায় ভাবাচোন তিনিশ পঞ্চাশ টকাকে তোমাৰ বাৰ মাহত আকৌ বাৰ মাহত নহয়ে তোমাৰ আঠাইশ দিন থাকে মাত্ৰ ত এটা মাহ বেছিকে ধৰা তুমি ত' হেনকা ধৰিলে তোমাৰ তেৰটা মাহ হলে তিনিশ পঞ্চাশ তোমাৰ কিমান পইচা যায় এবছৰত মোবাইলৰ নামতে আৰু অন্য সাঁচি যিবিলাক খুচুৰা খৰচ আছে সেইবিলাকতো হৈয়ে থাকে কলেজ যোৱা হওঁক কলেজৰ বস্তু কিনা হওক বা অন্যান্য সেইবিলাকটো হৈ থাকিব দিয়াচোন মানে পইচাৰ যিটো গুৰুত্ব দৈনন্দিন জীৱনত বহুত বৃদ্ধি হৈ গৈছে মানে বৰ্তমান সময়ত পইচা নহলে মানুহে গুৰুত্ব নিদিয়ে এনেকুৱা হৈ গৈছে মানে যাৰ পইচা আছে তেওঁকহে মানুহে গুৰুত্ব দিব তেকহে মানুহে ৰক্ষণাবেক্ষন দিব বা তেওঁহে মানুহে এটা মানে সন্মান দৃষ্টিৰে যাব আৰু যাৰ পইচা পাতি নাই তেওঁক মানে এটা মানুহ এই মানে একো গুৰুত্বই নাই তেওঁলোকৰ মানে ধৰি লোৱা এই মধ্যবিত্ত যিবিলাক লোক আছে তেওঁলোকৰ টো একো গুৰুত্বই নাই নিজে চৰকাৰৰো গুৰুত্ব নাই ধৰি লোৱা ডাঙৰ্ ব্যৱসায় সকলকো গুৰুত্ব নিদিয়ে কোনেও গুৰুত্ব নিদিয়ে তেওঁলোকক মানে মানে মধ্যবিত্ত সকলে মধ্যবিত্ত লোকসকলকটো গুৰুত্ব নিদিয়ে কিন্তু তেওঁলোকক মানে বেলেগও গুৰুত্ব নিদিয়ে এনেকুৱা হৈ গৈছে আৰু পইচা নহলে মানে তেওঁলোক এনেকুৱা হৈ গৈছে এ কায়ো যাতে মানে দেখিব নোৱাৰে এনেকুৱা হয় আৰু মই তোমাৰ গাঁওতে বা তোমাৰ ধৰি লোৱা এই চহৰতে অনুভৱ কৰোটো এইটোকথা মানে মোৰ লগৰ লগৰ বুলি ক'ব নালাগে আৰু ধৰি লোৱা আমাৰ এই ধৰি লোৱা এই যিবিলাক মহিলাসকল আছে মহিলাসকলৰ ভিতৰত আৰু ধৰি লোৱা যাৰ পইচা আছে সি বেছিকে কথা কব বা যাৰ পইচা আছে তাৰ কথা সকলোৱে শুনিব হেনেকুৱা আৰু মানে যদি তোমাৰ পইচা নথকা বা মধ্যবিত্ত শ্ৰেণীৰ কোনোবাই কিবা কথা কয় সেই কথা মানে কোনোৱে তোমাৰ মানিও নলয় সেই কথা তোমাৰ ধৰি লোৱা তেওঁলোকে আৰু সেয়ে আৰু মানে হাঁহি হীতালি কৰি সেইটো উৰাই দিয়ে আৰু মানে গুৰুত্ব নিদিয়ে সেইবিলাক কথাত
সেইটো হয় বাৰু সেইটো কথা মইও উপলব্ধ কৰো এতিয়া তোমাৰ তাত যদি ধৰা পইচা আছে তেনেহলে তোমাৰ লগ বন্ধুও বহুত হব কিন্তু সেইটোও এটা বেয়া কথা দিয়াচোন কাৰণ তোমাৰ পইচা থাকিলে লগ বন্ধু থাকিলে তুমি বিপদত যেতিয়া পৰিবা তেতিয়া লগ বন্ধু সেই লগ বন্ধু বোৰ তোমাৰ ওচৰলে নাহে সেইটো বাৰু বেলেগ কথা কিন্তু তোমাৰ এতিয়া ধৰা আমি পঢ়াৰ ক্ষেত্ৰতে কওঁ এতিয়া ছাত্ৰ ছাত্ৰী এগৰাকীয়ে জীৱনটোত পঢ়াৰ ক্ষেত্ৰৰ বাবে যিমানখিনি পইচা তোমাৰ শেষ কৰে বা পইচা লগাই আমি এতিয়া প্ৰথম শ্ৰেণীৰ পৰা ধৰি লোৱা একেবাৰে ডিগ্ৰী পাছ নকৰা লৈকে বা এটা চাকৰি নোপোৱালৈকে যিমানখিনি টকা আমাৰ নামত মা দেউতাই খৰচ কৰে বা অভিভাৱক গৰাকীয়ে খৰচ কৰে ত সেই টকাখিনি আমি টো লাগি ধৰা চাৰি পাঁচ বছৰ ইনকাম কৰিলেও যিমান সেনেকুৱা ধৰণৰ সমস্যাও এটা আছে আৰু তুমি দেখিবা মানে এতিয়া তোমাৰ বস্তু যি বৃদ্ধি হৈ আছে এতিয়া চাবা বস্তু বিলাকৰ দাম সদায় এনেকুৱা হৈ আছে যে সদায় বৃদ্ধি হৈ আছে কিন্তু সেই হিচাপত মানুহৰ যিটো আয় সেইটোতো বৃদ্ধি হোৱা তুমি দেখা নাপাবা মানুহৰ আয়টো সিমানতে আছে কিন্তু বস্তুৰ দামবোৰ বাঢ়ি আছে ফলত কি হৈছে এতিয়া তুমি আমাক যিবিলাক মধ্যবিত্তৰ লোক তেওঁলোকৰ সমস্যা বৃদ্ধি হৈছে কাৰণ এটা ধৰা এটা নিয়মিত পইচাহে পায় তাতকে ওপৰত টো নাপা তাতকে তলতো নাপায় ত তেওঁলোকে সেই পইচা খিনিৰে গোটেই মাহটো কেনেকে চলিব লাগিব গোটেই মাহটো কেনেকে পইচা খৰচ কৰিব লাগিব সেইটো ভাবিব লগা হয় আৰু এনেকুৱা নহয় নহয় তুমি পইচা খৰচ নকৰি শুকাই ক্ষীনাই নোখোৱাকে থাকিবা সেনেকুৱাও নহয় ত এইবিলাক ক্ষেত্ৰত অলপ সমস্যা মই দেখিছো কাৰণ সেইবাবে হয়তো তোমাৰ যিটো ভাৰতৰ ঘৰআৰ্থিক অৱস্থা সেইটো আৰ্থিক অৱস্থা এখন আমাৰ যিখন বিশ্ব বিশ্বত ৰেংকিং আছে তাতে মানে দিনক দিনে তলত নামি পৰি আছে কাৰণ যিবিলাক ধনী ব্যক্তি তেওঁলোকে ধনী হৈ যায় আছে তাতে কাৰণ ধৰা এতিয়া খোৱা বস্তুৰে দাম বাঢ়িল বা তোমাৰ ধৰা আজি। আজি মই উদাহৰণ স্বৰূপে গাখীৰৰ পেকেট বা চিপছৰ পেকেটৰে কথা ক'লো তাৰে দামেই বাঢ়িল তাত। তাৰ ফলত কি হয় চৰকাৰ আৰু সেই যিটো গাখীৰ বা তোমাৰ চিপছ বনোৱা কোম্পানী তেওঁলোকৰ লাভ হয় কিন্তু সেই পইচাটো যায় কাৰ পৰা আমাৰ যি আমাৰ দৰে মানুহৰ পৰা। তো' লচতো আমাৰ হৈ আছে কিন্তু যিবিলাক ধনী ব্যক্তি তেওঁলোকৰো লাভে হৈ আছে ফলত কি পিছে ভাৰতৰ এতিয়া যোন ধনী আছে সি ধনী হৈ যায় আছে যোন মধ্যবিত্ত সি আৰু সেয়াৰ মানে আৰ্থিক অৱস্থা অলপমান তলত পৰি পৰি যাই আছে মানে এতিয়া মধ্যবিত্ত বুলি ক'লে মানে মানে এনেকুৱা হৈছে মধ্যবিত্ত বিলাক দুখীয়া শ্ৰেণীতে পৰাৰ দৰে হৈছে আৰু মানে আ ওপৰত নাযায় তলতো নাহে সেনে এনেকুৱা অৱস্থাত ফচিবলগীয়া হৈছে মানে যথেষ্ট সমস্যা আৰু আৰু তুমি কোৱাৰ দৰে সমাজতো তুমি দেখিবা এইটো যাৰ পইচা থাকে সেয়াৰ মানে অলপমান দপদপনিটো বেছি হয়। আহে বা মানুহে তেওঁৰ কথা শুনে শুদ্ধই হওকঁ বা ভুলেই হওকঁ এইটো কিন্তু অলপমান বেয়া কথা কাৰণ পইচা থাকিলে বুলি চব কথা যে তেওঁ সঁচা কব বা চব কথাই যে তেওঁ শুদ্ধ কব সেনেকুৱাতো নহয় ত মানুহৰো কিছুমান ভুল আছে। কিন্তু এতিয়া সমাজত যেনে ধৰে তোমাৰ প্ৰচলিত হৈ আহিছে ইমান দিনৰ পৰা ত সেনেকে চলি থাকিব দিয়াচোন। আমি এতিয়া তুমি মই ক'লেতো সলনি নহয় আৰু
হয় দিয়া একেবাৰে ঠিক কৈছা আৰু তোমাৰ ক'বলৈ গ'লে আৰু এই যিটো পইচাৰ গুৰুত্ব সেইটো গুৰুত্ব আৰু ক'ত লাগে জানানে। এই পঢ়া শুনাৰ ক্ষেত্ৰতে লাগে মানে ক'বলৈ গ'লে এই ধৰি লোৱা পঢ়া শুনাৰ বহুতো ক্ষেত্ৰত পৰিৱেশ যে ন ডাঙৰ ডাঙৰ ধৰি লোৱা ডক্তৰ কিছুমান হব খোজে কিছুমানে ইঞ্জিনিয়াৰ হব খোজে ত' কিছুমানে চৰকাৰী চাকৰি লাগ লাগে এই চৰকাৰী চাকৰি লাগিলে তোমাৰ ধৰি লোৱা এই যিবিলাক কচিং চেণ্টাৰ আছে সেই চেণ্টাৰবোৰত দিব লাগে তো ল'ৰা ছোৱালীবিলাক তো তাৰ কাৰণে কি হয় তোমাৰ মাক দেউতাকৰ পইচা নাথাকিলে দিব নোৱাৰে বা তেওঁলোকৰ যিটো সপোন সেই সপোন পূৰণ কৰিব নোৱাৰে এ ধৰি লোৱা এজন মানে ল'ৰা আৰু তাৰ ক্ৰিকেটত এডমিশ্যন ল'ব মন মানে এই ক্লাব আছে তাতে এডমিচন ল'ব মন তোৰ মাক দেউতাকৰ ধৰি লোৱা মই তেওঁলোকৰ যিমান পইচা লাগে দিবতে সেই পইচাটো নাই তেতিয়া মানে সেই যিটো সপোন তাৰ সেই সপোনটোতো ভাঙি যাব তাৰ ন তো' সেইবিলাক সমস্যা হয় আৰু তোমাৰ সমস্যা কবলৈ গ'লে ধৰি লোৱা এই নিজৰ যিটো মন পছন্দ বস্তু কাপোৰ বা যিকোনো সামগ্ৰী হওঁক সেইবিলাকো ল'ব নোৱাৰি সেইবিলাকৰ ল'বলৈ তোমাৰ বহুত ভাবিব লগা হয়। তোমাৰো জানাই মধ্যবিত্ত পৰিয়ালৰ দেউতাক তাক বিলাক তোমাৰ বেছিভাগ নলয়েই তোমাৰ তোমাৰ অহ ল'ৰা ছোৱালীক দিওঁতে যায় বা তোমাৰ মাক মাক বিলাকৰ তোমাৰ নলয় বেছি ভাগ আৰু কেতিয়াবা পূজা উৎসৱ পাৰ্বন লয় কেতিয়াবা কেতিয়াবা তাকো তোমাৰ সেই কম দামী বস্তুবিলাকে লয় ত' সেইবিলাক বহুত ভাবিলগীয়া হয় আৰু আৰু ত' সেইকাৰণে পইচাৰ গুৰুত্বটো দিনক দিনে বৃদ্ধি হৈ গৈছে আৰু তুমি জানে বস্তুৰ দাম কিমান বাঢ়ি। বাঢ়ি গৈছে তাৰ ফলত পইচাৰ গুৰুত্ব সেয়াৰ লগতে তোমাৰ পইচাৰ তোমাৰ যিটো ইনকাম সেইটোও বহুতৰে কমি গৈছে কাৰণ আজিকালি চাবাচোন পইচাৰ যিটো মূল্য সেইটো বহুত কমি গৈছে। পইচা আগত কে তো সেনেকুৱা ধৰনৰ সমস্যা হলে পিছলৈ আৰু বহুত ডাঙৰ ডাঙৰ সমস্যাৰ সৃষ্টি হব। এ ধৰি লোৱা যিটো বজাৰৰ বস্তুৰ দাম সেই বজাৰৰ বজাৰত যেন বস্তুৰ দাম আৰু বৃদ্ধি হয় তেতিয়াহ'লে মানুহৰ যিটো ইনকামৰ আয় টো আয়টো কমি যাব। কাৰণ চোৱা, যিমানে বজাৰৰ দাম বৃদ্ধি হব, সিমানে তোমাৰ মানুহে হাজিৰা কৰা হওঁক বা কাম কৰা হওঁক, তাৰো মানে দামটো বাঢ়িব। কিন্তু যিটো পইচাৰ মূল্য, সেই পইচা মূল্য কমি যাব। তো তাৰ ফলত কি হ'ব? তো তাৰ ফলত অ'- দেশৰ যিটো ইক'নমি আছে ইক'নমিটো অ'- তলত পৰিব। আৰু যিবিলাক আমাৰ জানে, এনেও তোমাৰ মানে যিটো পাৰ কেপিতা ইনকাম বুলি কয় ন', প্ৰত্যেক মানুহৰ সেইটো আৰু তলত আহি যাব। এনেইতো তলত তে আছে বহুত। সৰু - সৰু দেশতকৈও বহুত তলৰ আছে। মানে এজন মানুহে একদিনত যিমান ইনকামো কৰে আৰু সেইটো। আৰু সেইটোতো বহুত দেশতকৈ বহুত তলত আছে আমাৰ ভাৰতৰ। তো সেনেকুৱা ধৰণৰ আৰু। অসমতো তোমাৰ দেখি ওলাবা সেনেকুৱা ধৰণৰ সমস্যা। তো এনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হয় আৰু।
হয়, বেয়া হয়। তুমি ঠিকে কৈছা। কিন্তু আৰু এই তুমি যে ক'লা তোমাৰ সামগ্ৰী কিনাৰ ক্ষেত্ৰত সামগ্ৰী কিনা মানুহজন বা সামগ্ৰী বেচা মানুহজন তেওঁলোকৰ কিন্তু সদায় লোকচ চানে হয়। কাৰণ তুমি যিজনে সামগ্ৰী বেচিব, তেওঁতো তাতকে তেওঁ মূল্য দি কিনে তোমাক কিনি আনিবটো। তো তেঁও অলপমান সমস্যাৰ ভুক্তভোগী হবলগীয়া হয়। কিন্তু যিজ যোনজনে তোমাৰ বঢ়াই দিয়ে পইচাটো তেওঁৰহে লাভ হয় আচল মতে ত এনেকুৱা ধৰণৰ সমস্যা এতিয়া মই দেখিছোঁ আৰু বহুত, ক'বলৈ গ'লে তোমাৰ পইচা নহ'লে সমাজ নচলে বা আমি চলিব নোৱাৰোঁ। বা একো বস্তুৱে নচলে আমাৰ হিচাপত। তো তোমাৰ, হ'ব দিয়া নহলে। আজিলৈ ৰাখিছোঁ। পিছত কেতিয়াবা কথা পাতিম এই বিষয়ে।
অ' হ'ব দিয়া।